হেল্ল,
কি কৰি আছে? আছে?
হেল্ল',
কি কৰি আছে আপুনি?
অলপ বাহিৰত আছো মই।
বাহিৰত মানে ক'ত?
এ বজাৰ অলপ কৰিব আহিছো।
কিহৰ বজাৰ হে?
অলপ লাগে ঘৰৰ কাৰণে অলপ বজাৰ লাগে।
অ অম্বুবাচী মেলা আহিলেই চোন।
অ আহিলে।
যাবনে চাবলে?
যাওঁ। বছৰেও যাওঁ।
বছৰে যায় নেকি অ ঠিকে আছে দিয়ক। আহ অম্বুবাচী মেলা বিৰাট। মানে সেই ন বিৰাট গুৰুত্বপূৰ্ণ মেলা হয় এইটো।
কি কলা?
বিৰাট গুৰুত্বপূৰ্ণ উৎসৱ এইটো মেলাটো।
অ, বহুত ভিৰ হয় মানুহ।
ত্বপূৰ্ণ উৎসৱ হয়।
অ, বহুত ভিৰ হয়।
কি কৈছ কি কৈছে? আপুনি। আৰু আপুনি কামাখ্যাৰ ওচৰতে থাকে ন।
মই মানে সেইত থাকো এই।
মালিগাঁৱত থাকে?
গাঁৱত গতানগৰত থাকো।
ওচৰতে চোন যাব পাৰে আপুনি ন। যাবনে? অ বিৰাট গুৰু
যাও আমাৰ নহয় আমাৰ ইয়াত ৰাস্তাতে বহুত ভিৰ হয়। উ।
আপোনালোকৰ ৰাস্তাতে হয় আহ। মালিগাঁওৰ এইটো যে আছে ষ্টেচনটো তাতেওচোন মানুহবোৰ। সিহঁতক থাকিবলে খাবলে ঠাই দিয়ে। ঠাই দিয়ে ন?
অ খাৱা লোৱা দিয়ে।
খোৱা লোৱা বাৰু বিভিন্ন ডাঙৰ ডাঙৰ ঠাই দিয়েচোন। থাকিবলেও। নহয় জানো? আৰু। পিছে এইটো কিন্তু প্ৰতি বছৰে জুন মাহতে হয়। অম্বুবাচী মেলা।
জুনৰ একৈশ তাৰিখৰ পৰা, বাইশ তাৰিখৰ পৰা ছাব্বিশ তাৰিখলৈ।
বছৰৰ জুন মাহত। তে হয়।
আহ জোনতে হয় অসমীয়া মাহৰ আহাৰত আহ আহাৰৰ এঘাৰ তাৰিখ ।
আহাৰৰ এঘাৰ বাৰ তাৰিখে মানে হয় ন প্ৰত্যেক বছৰতে এইটো সময়ত
উ এটাই তাৰিখ ।
এটাই তাৰিখ হয় নে?
অহ
আকৌ বোলে বহুতে দানো দিয়ে অম্বৱাচিত মেলাত এই বহুত বাহিৰৰ পৰা আহে ন
অহ ৰেল গাড়ী বিলাক ফ্ৰী দে । অ টিকট লব নালাগে, এনে এনে আহিব দিয়ে মূলীয়া ।
হয় হয় । বহুত ভাল কাম কৰিছে কিন্তু চৰকাৰে বিনামূলীয়া কৰি
চব বাহিৰৰ মানুহে ঋষি আহে সন্ন্যাসী সি আহে। ন নানা ধৰণৰ মানুহ আহে আৰু বহিৰাগত আহে আমেৰিকাৰ আহে জাপানৰ আহে জাৰ্মানৰ আহে
অ অসমীয়া অসমৰ এইটো অকল মানে ধাৰ্মিক উৎসৱ নহয়, মানে এইটো এটা ঐতিহাসিক উৎসৱ হয়, নহয় জানো? বহু পুৰণি। হয় বহু বছৰে বছৰে হৈ থকা উৎসৱ হয় সম্ভৱ ।
উম । এইটো মানে আচৰিত ইমান কৰ' পৰা মানুহ আহে মানে বহুত ভগৱান উ কৰ পৰা ইমান মানুহ আহে ভ ত বহুত আহে এইবিলাক চৰকাৰে দিয়ে খাৱ লা দিয়ে
মই বাতৰি চাই থাকো।
হেৰিবিলাকো দিয়ে আৰু ফাঞ্চ- চাঞ্চ এইবিলাকো দিয়ে আৰু।
অ' মই নিউজ অ 'হেৰি চাই থাকো নহয় আৰু বাতৰি কাকত পঢ়িও থাকো তাতে মানে দেখা পাও আৰু কৰ মোৰ মানে বিভিন্ন অ' বিহাৰ বিহাৰতটো বাৰু ওচৰতে বেছি দূৰ নহয় কিন্তু ক'ৰ উত্তৰ প্ৰদেশ উত্তৰাখণ্ডৰ
সেই বহুত বহুত বহুত দূৰৰ পৰা আহে।
আৰু মানুহবোৰ মানে অ 'কিছুমান যদিও মানে পুৰা সুস্থ নহয় তেঁও আহে।
অসুস্থ বিলাকো আহে বুঢ়া আম ইমান বুঢ়া মানুহ বয়সস্থ মানুহ।
হয়।
সেইবিলাকো আহে।
ঠিকে কৰিছ বয়সস্থ মানুহো বহুত আহে।
সময় মানে টানি লৈ আহে সিহঁতক একো সুবিধা নিদিয়ে আৰু ধুনীয়াকে আহি গুচি যায়।
দিয়ে বাৰু ইমান সুবিধা কৰিছে চৰকাৰখনে।
অ' মাৰ আশীৰ্বাদটো আছে না কামাখ্যা মাৰ আশীৰ্বাদত আছে।
এটিয়া উপায়ো নাই চৰকাৰে খোজ কাঢ়িয়েই যাবলৈ চবকে দিবয়ে দিয়কচো
অ' গেটৰ পৰা গেট। এইটো গেট আছে যে গেটৰ পৰা খালি ভৰি খোজকাঢ়ি যাব লাগিব
অ অ, চেণ্ডেল পিন্ধিব নোৱাৰে আপুনি ।আকৌ বোলে এই তলৰ যে ৰাস্তাবোৰ আছে তাতে আপোনাৰ বাহন নিব নিদিয়ে।
অ ' হয়।
বাহন সোমাবই নিদিয়ে আকৌ জোতা বোৰ মানে তলতে থৈ যাব লাগে। কিমানৰ যে শৰাই নহয়।
চেণ্ডেল পিন্ধি যাবই নিদিয়ে আৰু।
নিদিয়ে -নিদিয়ে একেবাৰেই নিদিয়ে, চেণ্ডেল পিন্ধি যাবলে।
চেন্দেল নিপিন্ধাকৈয়ে মানুহ ওপৰলৈ মা কামাখ্যা লৈ যায়।
ঠিকে কৈছে মাৰে শক্তি শক্তি আৰু মানে মানে লৈ যায়।
অহ বহুত শক্তি আছে মাৰ
বিৰাট শক্তি। আৰু আপুনি তাতে গৈ কিবা খাই পাইছেনে?
খাওঁ, এনে ৰাইজে বিলাই নহয় বস্তু সেইবিলাকো খাওঁ।
অ
ৰাইজে যি দে খাওঁ আৰু পানীৰ বটল দিয়ে, চৰ্বত চৰ্বতৰ বটল দিয়ে
আৰু বিভিন্ন-বিভিন্ন মানুহবোৰে দানিও দিয়ে দান পাত্ৰ কৰে। আৰু বাহিৰৰ পৰা যে মানুহবোৰ আহে যে থাক
তাতে কেম্প বান্ধি দিয়ে ন, কেম্পত উ ভোটনাথত কেম্প বান্ধি দিয়ে
তাতে দিয়ে এই কামেখ্যা-আ-কামাখ্যা ষ্টেচনটোত
ষ্টেচনতটো বহুত জেগা আছে, বহুত ঠাই আছে ষ্টেচনত ৰেলৰ ষ্টেচনত বহুত জেগা দিছে তাতে মানে বহুত টেণ্ট সাজি দিয়ে।
মালিগৰ মানে আপোনাৰ সেইটো চাইডে, পাণ্ডু চাইডেও কেম্প দি-দিয়ে থাকে।
অ, অ, পাণ্ডু চাইদেউ দিয়ে
এদিন মই যোৱাতে মানে বিভিন্ন বিৰাট ডাঙৰ-ডাঙৰ বাচন ঠাইত ত-তৈয়াৰ কৰি আছিলে। মই এতিয়ালৈ যোৱা নাই।
যোৱা নাই? অ আমি যাই পাইছোঁ।
যাই পাইছে আপুনি মই এতিয়ালে যোৱা নাই, য-যাব লাগিব ৰব, যাব লাগিব অতি সোনকালে যাম। আৰু এইবোৰ যে বাহিৰৰ পৰা অ- কি লৈ আহিছা
বেছি দিন নাই, এতিয়াটো মানে মানুহ আহি আছে
হয়। বাহিৰৰ পৰা ফুৰিব ভালে কৰিছে এতিয়া দুখীয়া ধনী মানুহ সকলোৱে আহিব পাৰিব, আহিব দিয়কচোন ইমান সুবিধা কৰি দিছে চৰকাৰে হতে
আহা যোৱাটো বিনামূলীয়া
পোৰা বিনামূলীয়া আৰু ইয়াতে বিভিন্ন ভ্ৰমণো কৰে অসমখন গুৱাহাটী তী ঘত ফুৰিব অহা মানুহ ফুৰিব নহয় মানে আহ ইয়াতে কামাখ্যাত অহা মানুহবোৰে
অসম অসমৰ অসমৰ কাৰণে মানে বহুত ভাল পায় আৰু সিহঁতে এনেকাই খাব পাৰি যে যাব পাৰে বিনামূলীয়া কৰি চব
অ চিৰিয়াখানাত যে আছে চিৰিয়াখানা চিৰিয়াখানা ফুৰিব যায় মানুহবোৰে।
অহ এনেকে আহে কলে চিৰিয়াখানাও চাব যায়।
আৰু বহুত মানুহে উমানন্দ যে আছে, যাই-যাই কাজি কাজিৰঙা অলপ দূৰ পৰি যায় কিন্তু উমানন্দত যায়।
উম একেবাৰে মন্দিৰত আহে কামাখ্যা মাক চাব আহে। সেইকাৰনে বাইৰে বাইদৰে আৰু ভ্ৰমণ কৰি যায় আৰু। ওচৰ চুবুৰীয়াবিলাকত মন্দিৰ-চন্দিৰ আছে আৰু বাহিৰতো চব চাই যায়।
হয় উমানন্দতো যায় পোনাৰ নাৱেৰে, নাৱেৰে নে জাহাজে, থাকে যে ফূৰ্তিফুটি। ফুৰ্তিতে আছে তাই। আজিকালিটো সুবিধাও হৈছে, বহুত ধুনীয়া।
সুবিধা হৈছে, সুবিধা হৈছে। যায-যায় ন?
জাহাজ যায় আৰু তাতে গৈ আপোনাৰ জাহাজ এখন গৈ যাই থাকছে আৰু এখন লৈ আহে মানুহবোৰক সেনেকুৱা কৰে মই এবাৰ গৈছিলো নহয়। তেনেকুৱা পাইছিলো।
এতিয়া আৰু চৰকাৰে উদ্যান বিলাক বনাইছে ন? তাতে বহুত ভিৰ হয় এতিয়া কামা কামাখ্যা চাবা সেইবিলাকত টো বহুত ভিৰ লাগে।
উজান বজাৰে এখন নতুনকৈ বনাইছে এইখনত যাব মানুহবোৰে বহুত কি কলে? এইবাৰতো আৰু হব চাগে বাচিব মানুহবো অলপ ফুৰিব দিয়কচোন এইখিনি। দৰ্শন কৰাৰ পিছত। যিহেতু ইমান বৃহৎ দূৰৰ পৰা আহিছে।
বৰষুণ নাহিলে ভাল হয়।
বৰষুণ, অ লেতেৰা হৈ যায় কিন্তু লেতেৰা খিনি চাফাও হৈ যায়।
চাফাও হৈ যায়, মানুহবিলাকৰ অলপ প্ৰব্লেম হয় আৰু অলপ অসুবিধা হয়।
বহুত অসুবিধা হয়, ক'ত যাব ক'ত নাযায় এনেকুৱা হৈ যায় মানুহবোৰৰ। আৰু বহুতে আপোনাৰ সেইটো যাইটো বৈশিষ্ট মন্দিৰ বৈশিষ্ট মন্দিৰতো যায়।
চবতে ভিৰ হয় এই কামাখ্যা মন্দিৰত আহি কিনে চব জাগাই চাই ন?
বৈশিষ্ট মন্দিৰৰ আপোনাৰ বিভিন্ন-বিভিন্ন
অ সৈন্যাখী বিলাকে যে কীৰ্তন কৰে ন দেখিছে নে যাৱ না।
অ দেখিছোঁ।
অ সেই কীৰ্তন বিলাকে চাই ভাল লাগে।
অ আৰু বহুতে ধ্যানো কৰে এই এই সময়চোৱাত হয়। হয় বহুতে ধ্যানো কৰে ইয়াত।
সেইবিলাক চাই বহুত ভাল লাগে।
আৰু কিছুমান কিবা কিবি যাদু দেখাব আহে। বিভিন্ন বিভিন্ন বাবা বোৰ আহে বিৰাট উৎসৱ। মোৰ হেৰি হয়। উৎসৱ উৎসৱ যেন লাগে এইকেইদিন। ওচৰৰ মানুহ বোৰতো আৰু ভাল লাগে চাগে। একদম মানে। সিহঁতৰ বাৰু সদায়ে মানুহ হৈ থাকে কিন্তু এইকেইদিনটো বিশেষকৈ হয়।
ইমান ভিৰ হয় মানে বহুত ভিৰ হয়।
বিশেষকৈ মানে মানুহবোৰে ঘৰৰ ওচৰ ওচৰৰ পৰা চাই থাকে কৰ কৰ পৰা আহিছে সিহঁতেতো যাবও পাৰি দিয়কচোন ইমান ওচৰতে থাকে।
ওচৰতে আকৌ।
আৰু কি কয় তাতে তাতে যেতিয়া নৰ্ম কি কয় এতিয়া আগে পিছে আৰু যেতিয়া অম্বুবাচী মেলা নহয় কামাখ্যা মন্দিৰ ভোগো দিয়ে খাই পাইছেনে?
অহ পাইছোঁ।
ভুগু দিয়ে ভোগত আহ খিচাৰি দিয়ে, পায়স দিয়ে, তাৰপিছত পুৰি দিয়ে আৰু কেতিয়াবা কেতিয়াবা হালোৱা দিয়ে বিৰাত সোৱাদ হয়।
দিয়ে
তাৰে পিছত আৰু ওলাই আহি কিনে। লুচি চব্জি দোচাৰ দোচৰো সেই পাই
অহ
দোচাৰো সেই পায় মানে আপোনাৰ তাতে দোকানবোৰ আছে যে সেইবোৰ পায়।
চেলু হয় বহুত হেৰি হয় বিক্ৰী হয়।
বহুত বিৰাট বিক্ৰী হয়। দোকান বোৰৰ এইকেদিন হোটেল বিলাক।